হেল্ল'।
অ', অ', ভালে আছা?
অঁ, ভালে আছোঁ, ভালে আছোঁ। তুমি?
অ', মোৰ ভালে বাৰু দেই।
অঁ, অঁ।
বাকী, জীমলে গৈছিলা নাই আজি?
উম, গৈছিলোঁ, গৈছিলোঁ। তুমি গৈছিলা নাই? তুমি গৈছা নহয়, কেইদিন মানৰ পৰা।
মই তোমাৰ, গ'লো বাৰু দেই। মই গ'লো মানে সোনকালে আহিলোঁ আজি অলপ।
অঁ, অঁ। আজ, আজি কি আজি কি মাৰিলা জিমত? অ', হয় বাৰু। চেঞ্জ মাৰিলা ন? অ', অ'।
মানে গৰমটো বাঢ়ি গৈছে ন, সেইকাৰণে মানে সোনকালে আহিব লাগে আৰু।
উম, উম, হয় বাৰু গৰমটো বহুত বাঢ়িছে।
উম, গৰমটো বহুত বেছি হৈছে এইকেইদিন। বেমাৰ চেমাৰ বহুত হৈ গৈছে।
উম, হয়, হয়। উম।
মানে বেছি যায় আৰু, জিম চিম যাব লাগে মানুহ, জিম চিম গ'লে মানে লাগে আৰু স্বাস্থ্যটো ভাল থাকে। গৰমটো থাকিবই আৰু।
উম, থাকিবই আৰু। স্বাস্থ্যটো মেইন আৰু হয়, হয়।
উম, সেয়া বাকী তোমালোকৰ এইফালে হেৰি উম, ভাওনা-চাওনা হৈছে ন? এইবাৰ নেপাতিলে অ', এইবাৰ নেপাতিলে নেকি? অ', অ', বাকী তোমালোকে এইফালে বহুত দিন যোৱাই নাই মানে। উম।
মানে এই নামঘৰটো মানে ভালকে সম্পুৰ্ণ হোৱা নাই বনাই আছে মানে। সেইকাৰণে এইবাৰ পতা নহয় মানে ভাওনা, ইনেই বৰসভাতো পাত পাতিলে দিনত যেনিবা, ভাওনা নাপাতিলে।
বাকী, বাকী তোম, বাকী তোমালোকৰ বাগানৰ চাহপাতৰ উ, কেনেকুৱা?
উম। ঠিকে, ঠিকে, ঠিকে চলি আছে। অঁ, ওলাইছোঁ ওলাইছে অঁ। ঠিকে চলি আছে বাৰু।
বাকী, উম, হেৰী পাতটো ক'ত দিছা, সঞ্জীৱক দিছা নে, নে হেৰী
অঁ, সঞ্জীৱক, সঞ্জীৱক।
সঞ্জীৱক দি আছা ন?
উম, উম।
সেইটো তোমাৰ কি মানে? এইটো নৰ্মেল এনেই চাহপাত এ যিটো বনে যে সেই টো বনাই নে? তোমাৰ হেই যিটো গ্ৰীণ টি, আমি যে খাওঁ সেইটো বনাই?
আহ, গ্ৰীণ টি এ, গ্ৰীণ টি টো বনাই অঁ, গ্ৰীণ টি টো বনাই।
চেছ নিকি?
আছে, আছে অ'।
মানে, গ্ৰীণ টি ফেক্টৰী আছে নে নৰ্মেল মানে নৰ্মেল তোমাৰ চাহপাতৰ ফেক্টৰী আছে?
ৰ্মটো
সেইটো গ'ম নাপাওঁ, তুমি এনে তাত চাহপাত পেলাব যাওঁতে
নাই ইমান এটা মও গ'ম নাপাম বাৰু, নাই দেখা নাই দেখা।
মানে পেলাব যাওঁতে তুমি দেখা নাই মানে এটাহে আৰু তাতে। মোৰ মতে চাগে তাতে আছেগে, তুমি য'ত পেলোৱা চাগে তাতে আছেগে। দুটা চাহপাত বেলেগ বেলেগকে চাগে বনাই। তেনেকুৱা হ'ব বাকী ভাত কিহে খালা?
এ ভাত তোমাৰ কচু, দালি, তাৰপিছতে আৰু কি আছিলে, কেঁকোৰা চাটনি। আৰু আলু পিটিকা।
অ' কেঁকোৰা খুব খাইছা নি অ'? কেঁকোৰা ক'ত পালা, ধৰিবলৈ ধৰিবলৈ গৈছিলা নেকি?
যোৱা নাই যোৱা, এই কিনি আনিছিলে দেউতাই। সেইয়াই! আহ'।
আজিকালি আজিকালি মানে কেঁকোৰা-চেঁকুৰা ধৰিবলৈ মানুহ নোযোৱাই হ'ল।
উম, হয় বাৰু দেই।
আগতে তোমাৰ কেঁকোৰা, মা মাছ তোমাৰ এই খাল
উম উম।
বা তোমাৰ এই কেঁকুৰাবোৰ গাঁতত ধৰুঙগে। আজিকালি সেইবোৰ নাইকিয়া হৈ গৈছে মানে, মই তোমাৰ হেৰি মই তোমাৰ এই অলপ মাংস আছিলে যে মাংস, ভাত, দালি অ'।
অ' অ'।
উম, জিমলৈ গৈ আছো যে মাংসটো খাই দিছো অলপ আৰু।
উম উম হয় হয়। প্ৰ'টিন পূৰাব লাগিব তোক, উম উম হয় হয়।
তোমাৰ কচুটো কি ঘৰৰ কচু নে, নে কিনি অনা?
হুম, গুটি কচু।
কচু ডাল কচু নে, তোমাৰ এনেই হে এইটো দাইলত দিয়া কচু এইটো।
এ দাইলতে গুটি কচুটো যে। উম'! টেপুটো এইটো।
অ' গুটি-গুটি কচুৰ ছিজন আহি গ'ল নেকি?
উম, এতিয়া আহিছে অ'।
গুটি কচুৰ ছিজন আহি হৈছে ন'?
আহি গৈছে অ'।
সেইটো তোমাৰ হেৰি, উম দাইলৰ লগত দিয়ে বেছি ভাল লাগে।
উমম'।
খালি কিছুমান তোমাৰ এই, কিছুমান তোমাৰ একদম পুৰা গলি যায়। খালি কিছুমান তোমাৰ একদম কিছুমান বহুত টান হৈ থাকে। উম, মই কঠোৱা সেইটো ভাল নালাগে, কঠোৱাটো খাই ইমান।
উম উম, হয় হয়।
তাৰপিছত তোমাৰ আৰু এটা কথা মাঘৰ বিহুৰ টাইমত যে এটা যে কচুৰ কচু নে তোমাৰ আলু আলু যে তোমাৰ বইল কৰে কি আছিলে তাৰ নাম আলুটো?
সেই ৰঙা আলুটো?
আলু নে, মোৱা আলু নে কি বুলি কয়।
অ' কিবা সেনেকুৱাই আছিলে, মই পাহৰিছো নহয় নামটো এই মিঠা মিঠা আলু। মোৱা আলু সেনেকুৱাই কিবা আছিল নামটো, সেইকেইটা অ' সেইকেইটা খাই ভাল লাগে কিন্তু দেই।
এতিয়াটো মাঘৰ বিহুটো মেইন ৰাতি
উ, মেন অ', ৰাতিপুৱা অ', উম, অকল মাঘৰ বিহুতে খোৱা হয় প্ৰায়ভাগ এটো আৰু।
সেইটো তোমাৰ সেই উ, বালিয়া বালিয়া টাইপত লাগে খাই।
উম, বালিয়া বালিয়া টাইপৰ লাগে অ'।
উম। এইবোৰ আজিকালি আজিকালি ল'ৰা-ছোৱালী এইবোৰ নাখায় চিনি নাপায়।
উম, উম, নাখায় অ'।
এটা টাইমত কি হ'ব তোমাৰ মানে এইবোৰ চব মানে যিটো পৰম্পৰা আগৰ পৰা চলি আহিছে। এইবোৰ মানে নাইকিয়া হব ধৰি আছে বুজিছা নে নাই?
উম, নাইকিয়া হ'ব ধৰিছে অ'।
তুমি মই বা আমি তুমি মই এতিয়া যদি এ তুমি মই সেইটো কথাটো পাতিলো বা এতিয়া গ'ম পাইছো গ'ম পাও খাই পাইছো, নেক্স জেনেৰেচনে তোমাৰ সেইটো মানে চিনি নাপাব। তোমাক উল্টাই উল্টাই সুধিব তোমাক এই কি
উম, উম, আজিকালি কি হৈছে আজিকালি এটা মেইনলি এটা কথা নাইকিয়া হৈছে যে মাঘৰ বিহু মানে এতিয়া মানে গাঁৱৰ ৰাইজে বুলি আজিকালি মানে নপতা হৈছে মানে সেই টো সেইটো সেইটো মানে নপতা হোৱা কাৰণেতো সেই আলুটো মানে আৰু খোৱাও নহয় প্ৰায়ভাগ।
উম, তুমি একদম মজা পইণ্ট এটা কৈছা। মানে কি হৈছে আজিকালি চব নিজে নিজ আজিকালি মানে চব নিজে নিজৰ ব্যস্ততাত
উম।
গুচি গৈছে ন' নিজৰ নিজৰ মানে ব্যক্তিত্ব লাইফটোৰ কথাই মানে চিন্তা কৰে।
উম, হয়, হয়।
লোকৰ কথা মানে ভাবিবলে সময় নাই এ তুমি তুমি এতিয়া কিবা বিপদত পৰিছা তোমাৰ ওচৰত খুব ক'ম মানুহ আহিব এতিয়া গ'ম পোৱা নাই?
উম, উম, হয়, হয়।
আগতে এতিয়া, আগতে এতিয়া আগৰ দিনত তোমাৰ কি হৈছিলে এই কাৰোবাৰ কিবা বিপদ এটা পৰিছে গোটেই গাঁৱৰ মানুহ ৰাইজ আহি তোমাক সহায় কৰিব, কিন্তু আজিকালি মানে সেই যিটো আগৰ দিনীয়া যিটো পৰম্পৰা বা যিটো ভাতৃত্ববোধ সেইটো নাই মানে।
সেইটো নাই অ'।
যে তুমি যিটো ক'লা মাঘ বিহুত যে একেলগে যে প্ৰীতি ভোজ প্ৰীতি ভোজৰ কথা কৈছা তুমি একেলগে যিটো, খাই এই প্ৰীতি প্ৰীতি ভুজ বুলি কেলে কয় মানে তোমাৰ একেলগে যিটো মৰম চেনেহে যিটো মানে ভৰ ভৰপূৰ কৰি খাই সেইটো প্ৰীতি ভোজ
হয়, হয়, আজিকালি এইটোতো নাইকিয়া হৈছে।
নাই অ', কাৰণ সেই আলু-চালুবোৰ তোমাৰ সেই প্ৰীতি ভোজতে ওলাই ন' ৰাতি পুৱাতে তোমাৰ বইল কৰে একেলগে খাই। ত' এইবোৰ নাইকিয়া হৈ গৈছে সেই-সেইটো এটা ৰিজন তুমি ঠিকেই কৈছা।
উম, হুম।
সেইটোয়ে ৰাতিপুৱা হ'লে তোমাৰ চব নিজকে নিজৰ কামত গুচি যায়। কোনেও কাকুকে চাবলৈ নাই মানে বুজিছা নাই?
হয়, হয়।
পৰি থাকিলেও তোমাক মানে কোনোবাই যে ঘূৰি চাব সেইটো মানে আজিকালি বহুত কমি গৈছে।
উম, হুম, হয়।
বাকী উম বাগানৰ পাত ডেইলি দি আছ নে সপ্তাহে সপ্তাহত সপ্তাহ দি আছে। উম বাকী তোমাৰ - উম, বাকী আৰু তোমালোকৰ ফালে আৰু এটা বস্তু আছে নহয়, কি বোলে চাঁচি গছ মই পাহৰিছিলোৱেই।
অ চাঁচী গছৰ অ আছে অ।
চাঁচি গছত মাল ধৰিছে নাই?
উম, এতিয়া বৰ্তমান ধৰা নাই দেই।
উম, এইটো কি এইটো এইটো যে কি - এইটো যে তোমাৰ চাঁচি গছৰ কিনি লৈ যায় এইটো কি বনাই তোমাৰ পাৰফিউম চাৰফিউম বনাই নেকি?
পাৰফিউম বনাই অ পাৰফিউম।
অ, এইটো ক'ত নিয়ে এনেই মানে আমাৰ অসমতে বনে নে বাহিৰত নিয়ে?
এইটো আমাৰ অসম অসমত নহয় এইটো মোৰমতে বাহিৰলে নিয়ে নেকি? আমি মই ইমান গম নাপাওঁ মানে - বা মানুহে লৈ যায় আও ক'ত কোনে কি কথা নুশুধো আও। অ সেইটো ইমান নুশুধো মানে ধৰা - বিক্ৰী হয় আও।
এইবছৰত এইবছৰত চাগে লাখ টকা পাইছে?
উম হু, নাই লাখ টকা নাই পোৱা অ।
এ পাইছা।
ওচৰা ওচৰি আও, নাই ওচৰা ওচৰি ইমানো মানে পোৱাগে নাই আও। উম উম।
নাই নাই নাই তোমাৰ এটা কথা ভাল লাগিছে মানে তুমি যে এইবোৰ মানে খেতি চেতি কৰি তোমাৰ - বিজনেছ লাইনটো মানে নিজে যে নিজে কষ্ট কৰি বা - যিটো অ পৰিশ্ৰম কৰি পিনে যিটো কাম কৰিছে সেইকাৰণে ভাল লাগিছে ভাল লাগে আৰু।
উম, অ ধন্যবাদ ধন্যবাদ।
আজি অ আজিকালি মানে এইবোৰ তোমাৰ - নিজে কাম কৰি কষ্ট কৰি খোৱা মানুহ বহুত কম আছে গম পোৱা নাই।
কম আছে, অঁ হয় হয়।
বাকী তুমি নিজে নিজৰ মাইণ্ডত নিজে এই নিজে খটাই - তুমি নিজে মানে লোকেল আমাৰ যিটো লোকেল - যে কিবা এটা যে কৰিছা সেইকাৰণে মানে এইটো আগবাঢ়ি যোৱা।
উম উম হয় ঠিক আছে।
উম, এতিয়া ছোৱা আৰু মানে কি হ'ল ক কথাটো -
উম।
এতিয়া আজিকালি কি হয় মানে এই কোনোবাই কিবা এটা বিজনেছ এটা কৰিলে - এই বাহিৰৰ লগত যিটো বিজনেছ বাহিৰৰ লগতটো বিজনেছ - বেছি মানে ফ্লু' কৰিছে মানে, বেছি গুৰুত্ব অ বেছি গু বেছি গুৰুত্ব দিয়ে মানে বুজিছা নাই।
উম হুম।
এতিয়া তুমি শাক পাচলিৰ ক্ষেত্ৰৰ পৰা চাবলে গলে বা খোৱা বোৱা চ খোৱা বোৱা ক্ষেত্ৰত চাবলে গলে বা কিবা তোমাৰ মেচিনেৰি বস্তুত চাবলে গলে - চব বাহিৰৰ মানুহ বাহিৰৰ পৰা অহা বস্তু বোৰৰে বেছি মানুহ ইউজ কৰে। এতিয়া তুমি চোৱা শাক পাচলিও বাহিৰ - পৰাই আহে বেছি, মাছ বিলাকো বাহিৰৰ পৰা আহে, আ হা কাপোৰ - কাপোৰবোৰ মানে যিবোৰ মানুহে পিন্ধা কাপোৰ সেইবোৰ বাহিৰৰ পৰা আহে, যদি আমাৰ অ সমতে বা আমাৰ ইয়াত লোকেল ভাৱে যদি উৎপাদন কৰিলেহেঁন। এতিয়া এৰি মুগা পাট, এতিয়া মানুহ এৰি পলু পুহিলে হে তোমাৰ এৰি মুগা পাট ওলাব। নহ'লে ওলাব জানো? ইমান নোলায়, ঠিক তেনেদৰে তুমি উম পুৰণি পুখুৰীটো খান্দি থলে যে নহ'লে মানে খান্দি থব আৰু মাছটো খাব এনেকে নহ'ব নিজৰ পুখুৰীতে পুখুৰীতে মাছ মেলি যদি নিজে খাবও পাৰিবা আৰু লগতে উ জীৱিকা নি মানে দুইটকা অ দুটকা তিনি টকা পইচা ঘতিবও পাৰিবা নে কি কোৱা।
উম, উম, উম! হয়, হয়।
এইবোৰে এইবিলাকতে প্ৰভাৱ পৰিছে বহুত।
উম
বাৰু মই যাব লাগিব তোমালোকৰ ঘৰলে।
উম, আহিবা-আহিবা, অ'।
ঠিক আছে বাৰু দি এনে শুই যোৱা এনে বহুত শু আৰু ভাগৰ লাগিছে ডিউটি পৰা আহি।
উম, হুম, উম অ' ঠিক আছে। উম।